অ' মোৰ মাতটো।
অ অ পাইছোঁ।
অ! অ বাকী খবৰ খাতি কোৱাচোন?
অ'! অ'! তাকে বহুত দিনৰ মূৰত, অঁ কথা পাতিবলৈ পাইছো তোমাৰ সৈতে। অ, তাকেই। এ, আজি মানে এতিয়া সামাজিক মাধ্যম যে, এতিয়া বৰ্তমান সামাজিক মাধ্যমৰ বিষয়ে, আচলতে বহুত অঁ, হেৰি হৈ আছে মানে ন? সামাজিক মাধ্যমৰ ওপৰত বহুত প্ৰচাৰ চলি আছে ন? অ' অ' এই আচলতে গম পাইছা নাই সামাজিক মাধ্যম আজিকালি অ, আচলতে বহুত গুৰুত্বপূৰ্ণ আচলতে মাধ্যম হৈ পৰিছে, গম পোৱা নে? এ তোমাৰ ম মানে এনে সামাজিক। মাধ্যম মানে কি কি মানে। তোমাৰ মতে।
অ আমাৰ মাধ্যম হৈছে বৰ্তমান সময়ত যি। সখিনিয় আমাৰ অহ আৰু। ধৰি লোৱা টুইটাৰ?
উম
সেইখিনি সবোৰ য'ত নেকি আমি। কিছু পোৱা যায় ন তেনেকুৱাবোৰণতে আমি সামাজিক মাধ্য়ম বুলি কব পাওঁ বৰ্তমান সময়ত।
কৈছে বাৰু। এ আচলতে অ ইয়াৰ। ইয়াৰ পৰা বহুত মানে সুবিধাও লাভ কৰিব পাৰি গম পোৱা নাই। আকৌ মানে মানে এতিয়া চাবা হা ইয়াৰ পৰা আমি কিবা মুহূুৰ্ততে দেখোন মানে বিশ্বৰ যিকোনো। ঠাইৰ লগত যোগাযোগ কৰিব পাৰো আকৌ শিক্ষাৰ লগত শিক্ষাৰ লগতো আৰু মানে বহুত তথ্য় লাভ কৰিব পাৰো ন শিক্ষাৰ অ। আকৌ নতুন। মানে ইয়াৰ পৰা আমি দক্ষতা বিলাকো আমি শিকো। শিকিব পাৰোঁ।
নিশ্চয় পাৰো।
আকৌ। এতিয়া, তুমি যে কৈছিলা, ইউটিউব-চিউটিউব, ইউটিউব, ফেচবুক আমি আচলতে ইউটিউবৰ পৰাও আক শিক্ষামূলক বহুত ভিডিঅ' চাব পাৰা, আহ, আকৌ আজিকালি বৰ্তমান যে আমাৰ আহ নৱপ্ৰজন্ম সকল, নৱপ্ৰজন্মইও আচলতে আমাৰ এই অনলাইনৰ পৰা বহুত আহ শিক্ষাৰ বিষয়ে বহুত জ্ঞান আহৰণ কৰিছে, আকৌ
অ, কৰিছে।
আকৌ আজিকালি আকৌ সামাজিক মাধ্যম, ব্যৱসায় আৰু চাকৰিৰ সুযোগ বিচাৰিবলৈও সহায়ক নহয়
কৰিছে।
তাকে, অহ আকৌ, ইয়াক কি হব গম পোৱা নাই, সামাজিক মাধ্যমটো এতিয়া তুমি কৈছিলা যে, প্লেটফৰ্ম-প্লেটফৰ্মসমূহ আকৌ, এতিয়া যে মানুহে আকৌ ইনষ্টাগ্ৰাম যে, সেই ইনষ্টাগ্ৰাম আকৌ, অ অত্যাধিক যে ব্যৱহাৰ যে কৰে, সেইটো আকৌ আমাৰ কাৰণে আকৌ এক ক্ষতিকাৰক আকৌ, অ, আকৌ মানে কি হয়? অহ ইনষ্টাগ্ৰামত যে বহুত ৰিল ৰিল আজি এতিয়া মানে ৰিল চাই থাকে ন ল'ৰা-ছোৱালী বিলাকে, এতিয়া আমাৰ যিসকল নতুনকৈ উঠি অহা
হয়
কি হয়? এই সামাজিক মাধ্যমৰ ফলত মানে এতিয়া এনেকোৱা হৈ পৰিছে যে এ নতুন যিসমূহ মানে শিশুসকল, সৰু-সৰু তেওঁলোকে আকৌ কি কৰে, অহ, যদি তোমাৰ ইউটিউবৰ-ইউটিউবত কিবা যিকোনো প্লেটফৰ্ম হওঁক, তাত যদি কিবা এটা ভিডিঅ চাব
হয়-হয়
আচলতে তাৰ কিছু অ বেয়া দিশো আছে বাৰু, আচলতে সেইবিলাক আচলতে আমি বেয়া দিশ বুলি ক'ব লাগিব, কিন্তু হয় সেই তাৰ ফলত আচলতে আমাৰ
লাভো আছে।
এতিয়া মোক। কৈ কৈ কৈছিলা নহয় তোমাক এ শিক্ষা লাভ।
কৰে বিভিন্ন ভিডিঅ'ও চাব পাৰে আকৌ কিন্তু কি হয় গম পোৱা নাই ইয়াৰ
আকৌ মানে সামাজিক সেই মাধ্যমৰ ফলত কিছুমান আচলতে নিউজো আকৌ মানে বিশেষ তথ্যও হয় হয় অ উৰা বাতৰিও আচলতে দ্ৰুতগতিত বিয় বিয়পি পেলালে হয় তাৰপিছত আচলতে কি হয় মানে আমাৰ আহ সামাজিক আহ যি জীৱন তাত আচলতে বহুত কুপ্ৰভাৱো পোৱা দেখা যায় নহয় হয় নহয় বাৰু অ আকৌ কেতিয়াবা আকৌ ইয়াৰ ফলত কি হয় অহ চাইবাৰ অপৰাধো হয় এই যি সামাজিক মাধ্যম অহ তাৰ পৰা আকৌ মানে সেই কিছুমান চাইবাৰ অপৰাধ সেইবিলাকো হয় আকৌ ইয়াৰ ফলত কি হয় এতিয়া আমি দেখিছো ন মানে কিছুমান কিছুমানৰ মোবাইলে হে হেক হৈ যায় থাকো আমি শুনিবলৈ পাওঁ কিছুমানৰ একাউন্টৰ পৰা যি পইচা ধন সেই পইচা আচলতে
সেই পইচা ক'ত যায় হেক হৈ যায়
তাবিলাক অঁ পইচাবিলাক বেংকৰ একাউণ্টৰ পৰা উৰি গুচি যায় এ লৈ গুচি যায় তেনেকুৱা ধৰণৰ আমি আচলতে তাৰ প্ৰভাৱ বেয়া প্ৰভাৱ দেখি
ম নিশ্চয় পাইছো হয়
আকৌ তোমাৰ মতে নে সামাজিক মাধ্যম ব্যৱহাৰ হ।
অহ মই ভাৱো। সামাজিক যিখিনি আমাৰ ধৰি লওক। এ অলাগতিয়াল লাগতিয়াল মানে।
উম অ অ অ সেইটো হয় বাৰু আচলতে আমি সেই সেইবিলাক আচলতে যিবিলাক আমি অ এইবিলাক আচল আচলতে, উম তোমাৰ সেইবিলাক যি টি যি টি লিং আচলতে আমি দবাব নালাগে।
অ অ অ অচিনাকি নম্বৰৰ পৰা
অ অ অ অ আকৌ আকৌ কি আকৌ কি কৰিব লাগে গম পাইছা নাই মানে এ আমাৰ নিজৰ বিলাকে যিমানে যিবিলাক ব্যক্তি ব্যক্তিগত তথ্যবিলাক সেইবিলাক আচলতে আমি অহ। যিবিলাক আন নন নম্বৰ সেইবিলাকত আচলতে এয়া কৰা উচিত। নহয় অঁ আকৌ মানে। কি হয় অচিনাকি কি লোকৰ ওপৰত আমি সহজতে পটকৈ বিশ্বাস কৰি আঁহ এইবিলাক আমাৰ নিজৰ তথ্যসমূহ দি দিয়াটো আচলতে উচিত। নহয় আচলতে,
হয়
আকৌ মানে সামাজিক মাধ্যম মাধ্যমত আঁ অতিক অঁ মানে অতিমাত্ৰা সময় নষ্ট ষ্ট নকৰি আমি আচলতে পঢ়া শুনা আৰু অঁ অন্যান্য যিবিলাক কাম থাকে আমি সেইবিলাক আচলতে কৰিবলৈ মন দিব লাগে গম পাইছা নাই এতিয়া মানে এই কৈছিলে নহয় এতিয়া আজিকালি আজিকালি এনে এনেকুৱা দিন আহি পৰিছে যে মানে ল'ৰা ছোৱালীবিলাকে কি হয়, অঁহ। তোমাৰ ফোন নহলে আচলতে ভাতেই নাখায় ভাত খাবলে মন নকৰে সেইটোতো আচলতে অঁ আগলৈয় সেইটো হেৰি থাকি যাব ন অঁ সেইবিলাকে আচ আচলতে সেইবিলাক আচলতে বহুত বেয়া দিশ আচল। আমি। আহ সেইবিলাকৰ ওপৰত আমি অকনমান গুৰুত্ব প্ৰদান কৰিব লাগে হয় নে নহয় বাৰু। অ আকৌ সেইটো মই আছোঁ। আচলতে তেনেকে নকওঁ আচলতে কাৰণ তাৰ আমি ভাল দিশ। সুধে ভাল দিশৰ বিষয়ে মোক মই কৈছোঁ আকৌ। আকৌ মানে। তাৰ পৰা আমি বহুত জ্ঞানো লাভ কৰিব পাৰোঁ তাৰপা। ফুলত আমাৰ- অ আমি বহুত উন্নত। উন্নয়নো আমি লাভ কৰিব পাৰোঁ। আচলতে মানে কি গম পাইছা নাই মোৰ মতেতো- আচলতে চাবলৈ গ'লে সামাজিক মাধ্যম এটা শক্তিশালী সঁজুলি। দেই ইয়াৰ আচলতে আমি ব্যৱহাৰ কেনেকে কৰোঁ। তাৰ ওপৰতে আচলতে তাৰ ফলাফলটো নিৰ্ভৰ কৰে। আমি আমি যদি সামাজিক মাধ্যম- টো যদি আমি অ এটা ভাল ভাল মাধ্যম হিচাপে যদি। ব্যৱহাৰ কৰোঁ সি আমাৰ আচলতে বহুত কামত সহায় কৰিব আৰু যদি আমি যদি- যদি বেয়াকে লওঁ তেনেহ'লে সেই তাৰ পৰা আমি আমাতো। বিনষ্টতটো হ'বই। তুমি তুমি সেইটো কি বুলি ভাবা আচলতে তাৰ বি- তুমি মানে সেই সেইটো আমি- কেনেকে ব্যৱহাৰ কৰিব লাগে আচলতে আমি ভাল। কে ব্যয়হাৰ কৰিব লাগে বেয়াকে ব্যৱহাৰ কৰিব লাগে।
মান সময়ত যিখিনি আমাৰ। মাৰ অ হৈছে যে। বহুতো অ ষ্টুডেণ্টে! অ মই মই ভাবো যে সেই, কোনো অপক্ষে অকল পঢ়াৰ ক্ষেত্ৰতহে কৰে যাতে!
বাৰু। আচলতে অঁ, আজি আমি এইটো, বিষয় ওপৰত আলোচনা, কৰিছোঁ। আছে সেই বিষয়টো সতে, আচলতে তুমি? ক তুমি ভাল ভাল কথা। কথা কছা মই তোমাৰ পৰা শী। থাকিবও পাইছো। অ আকৌ মানে আজি এই আমাৰ যি। বিষয়টো তাৰ ওপৰত আচলতে মোৰ। আলোচনা কৰি আ আচলতে। ভাল লাগিলে আজি। অঁ আকৌ ইয়াৰ ফলত কি হব আমি। যে সেই, যে আলোচনা কৰিছোঁ আমি ইয়াৰ পৰা আমি জনসাধাৰণক। কিছুমান কথা জনাবও পাৰিম আহ জন। সাধাৰণৰ ওপৰত আমি কিছুমান। সচেতনতাও টো তো বৃদ্ধি কৰিব পাৰিম ন।
নিশ্চয় পাৰিম।
তাকে অঁ লাষ্টত মই এটা কথাই কৈছো। চ আমাৰ এই আমি এতিয়া যিটো কথোপ কথন কৰিলো তাৰ পৰা আমি এইটো বুজিছো যে, নিশ্চয় বুজিছো চাগে ন! যে সামাজিক মাধ্যম। আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংশ। হয়। আচলতে মই তোমাক, কৈছিলো ইয়াৰ যে অথনি কৈ আহিছো মই, অঁ ইয়াৰ আচলতে বহুত সুবিধাওঁ আছে আৰু কিছুমান অসুবিধাওঁ আছে গতিকে আমি আৰু কি আৰু এতিয়া বৰ্তমান আমি সেয়েহে সামাজিক মাধ্যমৰ মাধ্যমক অধিক সঠিক আচলতে সঠিক আৰু সচেতন আৰু দায়িত্ব। শীল হিচাপে আমি ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় বুলি ভাবো। উম গতিকে আজি আমাৰ এই সামাজিক মাধ্যমৰ ওপৰত কথা পাতি ভাল লাগিলে।
ভাল লাগিলে ভাল।
অঁ ', তোমাৰ এতিয়া আমি যি কথোপকথন কৰিলো তোমাৰ আচলতে দে মোৰ। মুঠতে এনেকৈ এনেদৰে বাৰ্তালাপ। কৰি কথোপকথন কৰি তোমাৰ আচলতে কেনেকুৱা লাগিলে বুলি ভাব হয়।
ভাল লাগিছে বহুত ভাল লাগিছে মই মানে আগ মাজে- মাজে মাজে সময়ে ফ্ৰী টাইমত আমি কথা পাতিবলৈ সুযোগ পাম।
হয় -হয় অ ' ময়ো মানে ময়ো ভাল পাম তোমাৰ সতৈ আকৌ যদি অঁ 'এনেদৰে কিছুমান নতুন বিষয়ৰ ওপৰত যদি আলোচনা কৰিবলৈ পাওঁ তেনেহলে ময়ো অঁ' সুখী হ'ম নহয়নে? অঁ' গতিকে আশা কৰিছোঁ আজি তুমিও। কিছুমান নজনা কথা জানি জানিছা ময়ো। তোমাৰ পৰা নজনা কথা জানিছো। গতিকে অঁ'। আজিলৈ আহিছো আৰু।
হয় হ-য় দ থেংক ইউ।
ধন্যবাদ তেতিয়া।